হেল্ল' হয় নমস্কাৰ।
শুনিছা?
হয় হয় শুনিছোঁ নমস্কাৰ।
হয় নমস্কাৰ নমস্কাৰ।
হয় কি কৰিছ?
এয়া এনেই আপোনাৰ বহি থকাই হৈছে বৰ্তমান গৰমৰ যিন যি যিহেতু পৰিছে। গৰমত আপোনাৰ এনেই বহি থাক থকা হৈছে আৰু আগফাল আ চোতালত।
ভাল কৰিছা বহিব লাগে অকন েষ্টটো ল'ব লাগে
আ
আপোনাৰ বিশ্ৰাম কৰিব লাগে বিশ্ৰাম কৰিব লাগে বোলো দিনটো কাম চাম কৰিম মেলি এতিয়া বিশ্ৰামতটো কৰিবই লাগে দেহক বিশ্ৰাম দিয়াটো বহুতেই জৰুৰী হয়
হ হ কাৰণ গোটেই দিনটো কাম কৰি ভাগৰ লাগি থকা হয় যিহেতু শৰীৰটোৰ আৰাম লাগে যিহেতু এতিয়া যিহেতু আপোনাৰ দিনো দীঘল সেইবাবে দীঘল দিনত দীঘল দিনত আপোনাৰ কাম কৰা মেলাটো অণ কমাবই লাগে স যিহেতু গ গৰম পৰিছে বহুত গৰমত মানুহে কাম কৰিব লাগে কমকৈ কৰিব লাগে মানে বেছিয়ে কাম কৰিলে হেল্ল' শুনিছেনে আপুনি
হয় হয় অতিপাত গৰমৰ ফলত কি জানো বহুত মানুহৰে বেমাৰ হৈছে
হেল্ল'
হেল্ল' শুনিছ নে
শুনিছেনে আপুনি কিবা হয়তো যান্ত্ৰিক বিজ্যুতি হ'ব পাৰে হয় এতিয়াখন ইছেখন ভালদৰে হয় আপোনালোকৰ সেই অঞ্চলটো বিশেষকৈ মই বানপানীৰ লগত জড়িত বুলি শুনিছিলোঁ
হয় হয়
অঁ আপোনালোকৰ তেনেকুৱা সেইফালে বেছি বানপানী হয়নে নে কেনেকুৱা ধৰণৰ বানপানী সমস্যাটো
মানে আমাৰ ইয়াত এজাক বৰষুণ দিলে প্ৰায় বানপানীৰ সমস্যাই দেখা দিয়ে কাৰণ আমাৰ ওচৰে পাজৰে মানে টিলখন মানে ডাঙৰ ডাঙৰ নৈ আছে গতিে পাহাৰীয়া নৈ তিনিখন আছে মানে পাহাৰত যদি সৰুকৈও অণমান বৰষুণ হ
হয় হয় হয় হয় যিহেতু
লগতে মানে ব বহুতো মানে বাহাৰীয়া নৈ আহে সেই তিনিখন নদী লগ হোৱাৰ ফলত তাৰমানে সঘনাই পানীটো হোৱা দেখা যায়
অঁ আপোনালোকৰ ঘৰটো বাসগৃহটো মানে তিনিখন নজীৰ মাতত আৱদ্ধ হৈ আছে হয় নহয় মই ঠিকে ধৰিছোঁ হয়নে হয় তেতিয়াহ'লেতো আপোনালোকৰ বৃহৎ সমস্যাই দেখা দিছে যিহেতু উ বাকী মাছ পুঠি কেনেকুৱা আপোনালোকৰ নদী ফালে এনেো নদী বুলি ক'লে মাছ ধৰি ধৰিবলৈ প দেখিবলৈ পোৱা দেখা যায়
আমাৰ ইয়াতে বহুতেই মাছ পুঠিৰ পৰিমাণ বহুতেই বেছি ে মানে আগৰ াত এতিয়া বৰ্তমান সময়ত বহুতো কম হোৱা দেখা যায় কাৰণ আজিকালি আধুনিক মানুহখিনি আৰু লগতে আধুনিক পদ্ধতি ব্য্ৱহাৰ কৰি নদী পুখুৰী আদিবোৰত কাৰেণ্ট মানে বিদ্যুৎ সংযোগ কৰি মাছ ধৰা দেখা যায় তাৰ ফলত বহুতো মাছ কমি গৈছে গতিক হ'লেও মানে যথেষ্ট পৰিমাণে আমাৰ ইয়াত মাছ পোৱা যায় যাতে তিনি তিনিখন নদীত ধৰিবলৈ গ'লেতো আপোনাৰ বহুতেই পোৱা যায়
হয় হয় আপুনি যিহেতু কলে যে বিদ্্যুত আহ সংযোগ কৰি মাছ ধৰা প্ৰক্ৰিয়াটো এটা অতিকৈ বেয়া প্ৰক্ৰিয়া কিয়তো কিয়নো মানে আপোনাৰ যিটো বিদ্য়ুত প্ৰয়োগ কৰা হয় বিদ্য়ুত প্ৰয়োগ কৰিলে মাছতটো সহজতে ধৰিব পাৰে বুলি কিছুমানে ভাবে কিন্তু তো সেই সম প্ৰক্ৰিয়াটো অৱলম্বন কৰিলে সৰু সুৰা মাছৰ লগতে ডাঙৰ মাছ সকলো মাছেৰে মৃত্্যু হয় বুলি জানো যে সেই সময় জেগা অঞ্চলটোৰ বা সেই নদীখনৰ জৈৱসুতাৰ প্ৰতি বহুত প্ৰভাৱ পৰিব যিহেতু তাত থকা মাছ গছৰ আপোনাৰ বাকী জল জীৱ ভে বুলি সকলো ধৰণৰ প্ৰজাতি সম্পূৰ্ণভাৱে বিলুপ্ত হৈ যাব হয়নে। হয় সেই প্ৰক্ৰিয়াটো অৱলম্বন কৰাটো বিশেষকে আপুনি যিহেতু এজন। সমাজৰ আগশাৰীৰ উ মানুহ বা ব্যক্তি। তেওঁ আপুনি ভালকৈ জানে। এই প্ৰক্ৰিয়াটো অৱলম্বন কৰিলে বেয়া হয়। আপুনি আপোনাৰ সমাজত যদি চলি থাকে তেনেকুৱা প্ৰক্ৰিয়া। তেতিয়াহ'লে আপুনি সেইটো নাকচ কৰিবলৈ বা তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিব বুলি মই ভাবো। আশা কৰোঁ।
হয়, হয় মই যথেষ্ট পৰিণে তেওঁলোকক বাধা দিওঁ। আৰু লগতে সেই যিটো অঞ্চল। চলত মানে বিদ্যুতৰ মানে বিদ্যুত দি মাছ ধৰা হয়। সেই অঞ্চলৰ মাছ খিনিৰ লগতে আৰু মানে গোটেই নদীখনৰ মাছ। য়ে সেই জেগাটোৰ পৰা বিলুপ্ত হৈ যোৱা দেখা যায়। বৰ্তমান সময়ত বহুতো বহুতো মানে নদীৰ পৰা বহুতো মাছেই বিলুপ্ত। হৈ যোৱা দেখা যায় আমাৰ সমাজত। এতিয়া ধৰক আগৰ আগৰ মানে মানুহখিনিয়ে বহুতো মাছ দেখিছিলে। প্ৰায় দহিকণা আপোনাৰ কুইণ্টেল ওজনত বিকিছিলে।
হয়।
মানে এটা দনি পনাৰ প্ৰায় এক কুইণ্টেল দুই কুইণ্টেল এনেকুৱা ওজনো হয়। সেনেকুৱাও দেখা যায় আৰু আমাৰ নদীখনত মানে তিমি মাছো ধৰে আগতে। বৰ্তমান সময়ত এইবোৰ মানে দেখিবলৈ পোৱা নাযায়। কাৰণ বি মানে মাছ। ধৰা প্ৰক্ৰিয়াটো যেতিয়া এপাৰ যেতিয়াৰ পৰা অৱলম্বন কৰিলে। মানুহ বোৰ আধুনিকতা যেতিয়াই দেখা দিলে। সেই তেতিয়াৰ পৰাই প্ৰায় মানুহ মাছবোৰো নাইকিয়া হৈ গ'ল।
হয় আৰু এটা কথা বিশেষ ক'ব লাগিব। যে নদীপৰীয়া অঞ্চলত মই শুনামতে পিছল ৰান্ধি বোলে আগতে। ঘৰিয়াল আৰু শিশুৰ দৰে প্ৰজাতিও পোৱা যায় আহ সেই বিষয়ে আপুনি কিমান দৰে কিমান দূৰ জ্ঞাত বা। স যে শিশু বা মাছ যে ওলাই সেই বিষয়ে আপুনি ওলাই বুলি। আপুনি ক'ব বিচাৰে নে কাৰণ বহু সকল লোকে মোক সেইটো কথা জনাইছিল, যে শিশু আৰু মাছ পোৱা যায় মই এদিন ভাবিছিলো। যে পিছলা নদত শিশু বা মাছ যদি ওলাই শিশু ঘৰিয়াল ওলাই মই চাবলৈ যাম যে ক কাজিৰঙাত। ইমান দূৰ যোৱাতকৈ পিছনা যদি সিহু আৰু ঘূৰিয়াল দেখিবলৈ বা মই অত্যন্ত সুখী হ'ম। সেইয়বাৰ আহিম বুলি ভাবিছিলোঁ আপুনি য যিহেতু সেই নদীৰ কাষৰীয়া অঞ্চলৰ। ব্যক্তিত আপুনি ভালদৰে জানিব সেই বিষয়ে। মই আহিব পাৰিমনে।
হয়? হয় আপুনি। এতিয়া আহিলে আপোনাৰ প্ৰায় দেখা পোৱা নাযায়। কাৰণ বিদ্যুত দি যিহেতু স সকলোবোৰ শিহু, মাছ, কাছ আদিবোৰ ডাঙৰ ডাঙৰ খেদাই দিয়া হৈছে। বৰ্তমান এইবোৰ দেখিবলৈ পোৱা নাযায় বৰ্তমান আমাৰ বিহত। ব্ৰহ্মপুত্ৰত এইবোৰ। যায় আমাৰ অখনত মানে ব্য মানে বেলেগতকৈ বেলেগ আমাৰ নদীখনত যিহেতু বিদ্যুৎ দিয়া হয়। সেইবাবে এই মাছবোৰ আঁতৰি গ'ল আৰু আগৰ কালত আগৰ কালত মাছ কাছ।
ভজি আল।
হয়।
দেখিবলৈ পোৱা যায়। এতিয়া এতিয়া হয়তো সেইবোৰ নাই।
হয় অ আপুনি যে ক'লে। যে শিশু হৰিয়াল আদি খেদাই দিয়া হৈছে। যে আপুনি কলৈ খেদাই দিছে বুলি ভাবি ভাবিছে মানে। আপুনি কাৰণ সেই নদীখননতো এ শদিয়াৰ পৰা ধুবুৰীলৈ বুলিয়ে ক'ব লাগিব ইমান দূৰ মানে। এখন বিয়া পৃথকা নদী আৰু সেই ন। নৰ আপুনি মাছো ক'লে বা যাব কোন ক জেগাত বেছিকৈ গোট খাব বা ক'লে যাব। বুলি ভাবে আপুনি।
ব্ৰহ্মপুত্ৰত পৰিছেগে ব্ৰহ্মপুত্ৰৰ পৰা মানে আমাৰ নদীখনত এতিয়া পিছলা নদীখনত ডাঙৰ এটা বিশাল মি আছিলে বুলি মানে মই মইে দেখিছো মানে বিশাল মি আছিলে যিটো তমি নহয় নহয় নহয় আপুনি ভুল শুনি যায়
হয়
টমিতটো প্ৰায় মানে সত্তৰ আশী টন মানৰ হব মানে বহুত ডাঙৰ এখন মান মানে টাইটানিক জাহাজখনো ন পানে শুনিছে চাগৈত সেইখনতো প্ৰায় ডাঙৰেই আছিলে আমাৰ ইয়াত পিছলা নদীত থকা তিমিটো আৰু সেই তিমিতো গৈ ব্ৰহ্মপুত্ৰত পৰিলে গৈ ব্ৰহ্মপুত্ৰৰ পৰা গৈ হয়তো প্ৰশান্ত মহাসাগৰ বা আটলানটিক মহাসাগৰ এনে কবাত সাগৰত এতিয়া লুকাই আছে বুলি শুনিব পোৱা গৈছে
হয় হয় অ সেইদিনা কেইদিনমানৰ আগত আমি এটা নিউজ পাইছিলো যে সাগৰ এটা বৃহৎ আকাৰৰ কিবা জীৱ দেখা পোৱা গৈছে আপুনি আপুনি ভাবে নেকি যে সেইটো তিমি মাছেই সেই জীৱটো হব পাৰে
প এইটো সেইটো তিমি মাছেই এইটো হেৰি যিহেতু মই তেওঁক মানে বহু বহুত দিন পোহপাল দি আছিলো সেইবাবে মই চিন
হয়
তো বহুত মানে বহুতো লোকে বহুতো মানে বহুতো মানে মানুহে আহি পিনি মোক সুজিছেহি মই সেইটো উত্তৰ দিয়া নাই বু মানে হয়তোিন পালে মোক মানুহে লৈ যাব তেনেকে সামাজিক মাধ্যমত মই ওলাই যাওঁ বুলি মই সেইটো ভয়ত মানে সেই কথাটো কোৱা নাই বা সেইটো মই চিনি পাওঁ বুলি ক
হ উম হয় হয় মই শুনামতে আপুনি বোলে সেই তিমি মাছটো বিশ কেজি মান ওজনৰ হৈ থাকোতে আপুনি বৰশি উঠাইছিলে উ
হয় হয় মই এটা সময়ত বৰশীত দি সেই তিমি মাছটো উঠাইছিলো আৰু মই খপি চেপি খাই আকৌ সেই তিমি মাছটো আঁতৰাই মানে আকৌ থৈ দিলোঁ তাতে সেইবাবে এইটো এতিয়াও জি আছে জীয়াই আছে মানে জীৱিত অৱস্থা তাত আছে
আহ সেই তিমি মাছটোৰ মুখত বোলে বৰশীটো এতিয়াও লাগি আছে বুলি শুনিছো মই
অঁ হয়তো এতিয়াও লাগি আছে সেই মানে যিহেতু সেই তিমি মাছটো বুঢ়া হৈছে এতিয়া
হয়
সেইবাবে সেই মানে গা এছাত মাছটো সৰি গ'ল আৰু সেই বৰশীটো দাঁতৰ কাম কৰিছে বুলি মই এতিয়া শুনো
হয় হয় হয় অ সেই তিমি মাছটো ধৰিবলৈ যিহেতু ডাঙৰ তিমি মাছ হয় সেই টিমি মাছটো ধৰিবলৈ দুই কেজি মানৰ বৰশীৰ প্ৰয়োজন হৈছে নিশ্চয়
লাগি লাগিছে আৰু
উম আপুনি আপুনি বাৰু তিমি মাছৰ মাংস খাই ভাল পায়নে
হয় হয় তিমি মাছৰ মাংস খাই মই ভাল পাওঁ বৰ্তমান মই কালি কালি এটা বিশাল তুমি মাছ ধৰিছা প্ৰায় তিনি কুইন্টেল মানৰ অ নহয় নহয় ক্ষমা কৰিব মই তিমি মাছ ধৰা নাই মই এটা বিশাল দনিকনা ধৰিছো প্ৰায় দুই কুইণ্টেল মান ওজনৰ
হয় আপুনি অকলেই খালে নে সেইটো
হয় হয় মই অকলেই খালো ম নাই নাই মোক অকলে খাইছোঁ মই এইবোৰ বিলাই খোৱাৰ মই মানে প্ৰভাৱটো বহুত এটা বেয়া পাওঁ অকলেই এখন বিশাল কেৰাহিত দি প সেই দৰিিকনাা মাছটো ভাজি খাইছো তাই যিহেতু এতিয়া এতিয়া বাৰিষা কাল সেই মাছবিলাকৰ এতিয়া কণী হব হৈছে
হয় হয় হয়
হয় কণী হ'ব হয়
হয়
বৃহৎ পৰিণে কণীও ওলাইছে সেই কণীখনিও মই খাইছো
হ হ আপুনি যিহেতু ইমান খিনি মাছ মাংস একেলগে অকলে খাব পাৰে যিহেতু আপুনি ইউটিউবত ফু আপুনি খাদ্য খোৱাৰ যিটো উম বিষয় ভিডিঅ' বা এনেকুৱা প্ৰচাৰ চলোৱা হয় সেই তেনেদৰে আপুনি প্ৰচাৰ চলালে নিশ্চয় আপুনি উপকৃত হ'ব পিব বুলি মই ভাবো আপুনি সেই বিষয়ে কি হয়
মই যিহেতু মাছৰ লগতে জড়িত হৈ থাকোঁ সেইবাবে মই মানে এনেকৈ এ মানে ইউটিউবত এনেকৈ ভিডিঅ' বা কিবা দিবলৈ মন যায় কিন্তু যিহেতু মই মানে সামাজিক মাধ্্যমৰ পৰা প্ৰায়ে পৃথক মানে আঁতৰি থাকো মই কৈছিলোে আপোনাক মই বেলেগতকৈ অল বেলেগ সেইব মই সামাজিক মাধ্য়মৰ পৰা আঁত থাকো
হয়
োৰ ভিডিঅ' দিলে মোক ৰাক্ষস বুলি বা গৰহ বুলি সমাজৰ লোকে ক'ব পাৰে চাৰিজন লোক কব পাৰে সেইবাবে মই হয়তো এই কাম নকৰো মোৰ এটাত প্ৰতিভা আছে আপুনি আপুনি কব পাৰে মোৰ এটা প্ৰতিভা আছে মই এটা সময়ত বহুতো বাঘ হত্যা কৰিলো মানে বাঘৰ ৰ া বুলিও মোক অ চাৰিজন লোকে কয় আৰু সেই চাৰিজন হৈছে আমাৰ ওচৰৰ ভোলা বৰা বুমণি শইকীয়া তুষাৰ দন যিহেতু বিখ্যাত দন্ত
হয় হয় আৰু আৰু এটা কথা হয় হয় মই আৰু এটা কথা ক'ম বুলি ভাবিছিলো ত ন আপুনি যে সেই দৰিিকনাা মাছটো আপুনি বোলে এটোপ তেল নিজাকে এ সিজাই বা ব বইল কৰি সেই মাছটো খাই দিয়া বুলি মই শুনিবলৈ পাইছোঁ
হয় হয় এটা সময়ত মই কেঁচাইও মাছ খাওঁ বা বইল কৰিও খাওঁ সেনেকুৱা বহুতো মানে আপোনাৰ আপুনি দেখিবলৈ পাব আৰু মানে আপুনি যদি আমাৰ ঘৰলে আহে তেতিয়া বহুতো মাছ বহুতো পৰিমণে বৃহৎ পৰিমণৰ মাছ অকনি দেখিবলৈ পাব যহেতটো আপুনি হয়
আপুনি বোলে এবাৰ এ পিছলা নদীত এ বৌ মাৰি এ এটা বৃহত্তৰ বামী মাছ দাঁতেৰে কামুৰি আনিবলৈ সক্ষম হৈছিল মই সেই বিষয়েও শুনলৈ পাইছিলো এ যিহেতু এটা বামী মাছত কাঁাইত থাকে সেইবাবে সেই মাছটো দাঁতেৰে কামুৰি পানীৰ মাজৰ পৰা উঠাই অনাটো এটা বি সাহসীকৰ ঘটনা বুলি ক'ব লাগিব যিহেতু আপোনাৰ জীৱনত আছিলে টাৰ্ণ পই িব সেই বিষয়ে আপুনি শ কব
মইময়
হেল্ল'
হয় পনিয় পানীী